আটছা, তুমি পাইছা।
অ', পাইছোঁ কিয় বা এনেকুৱা হৈছে ইণ্টাৰনেটৰ প্ৰ-দিগদাৰ দিছে নেকি।
অ', হ'ব পাৰে তাকেতো, বাকী ভালে আছা।
মোৰ ভালে তোমাৰ ভালনে।
অ', ভাল-ভাল।
কি কৰি আছিলা?। অ', সেই ৰাতিপুৱা খালো ভাতে খালো। কোৱা
এতিয়া, কি কৰিছা।
এতিয়া এনে বহি আছো, তুমি?।
অ', ময়ো সেই ঘৰৰ ইটো সিটো কাম কৰি আছো
অ', ৰাতিপুৱা খোৱা-বোৱা কৰিলানে?।
ৰাতিপুৱা নাই, মই মানে এবাৰেই খাওঁ সেইকাৰণে অলপ দেৰিকে খাম আৰু।
অ', একেবাৰে ভাতে খোৱা মানে।
অ', ভাতে খাওঁ এনেই ৰাতিপুৱা আৰু গৰম পানী সেনেকে খাওঁ আৰু।
হয় দিয়া। গৰম কেনেকুৱা পিছে।
গৰম বহুত আৰু বাপৰে
এইকেইদিন আৰু সদায় গৰম দিছে
অ সয়া পুৰা গৰম আহি গ'ল আৰু এই বৰষুণ দিয়াৰ পিছত গৰমতটো বেছিকে দিয়ে যে একদম, ৰ'দটো ন
হয় আমাৰ ইয়াতো আজি খুব ৰ'দ
তাকেত ওলাই যাব
কি কৰি আছা এতিয়া অ কি কৰি আছা এতিয়া?
এয়া আছো আৰু এনেই তুমি পঢ়া শুনা মানে কৰিছা
অ মাজে মাজেতে কৰি আছো আৰু একজামো পাইছেহি ইমানো পঢ়ি যাও পাহৰি যাও মনতে নাথাকেচোন
অ সেইটোতো আৰু হয়ে আৰু সকলোৰে
অ বাকী ঘৰত সকলোৰে ভাল?
অ অ ভাল ভাল। তোমাৰ ঘৰত?
আমাৰো ভালেই
অ তাকে তাৰপিছত ক'তো মানে ফুৰিব যোৱা নাই আৰু
ফুৰিব তেনেকে যোৱা নাই যোৱ কালি ওলাই গৈ গৈছিলো এবাৰ গাঁওলৈ তেনেকে অ কতো মানে দূৰলে যোৱা নাই আৰু ফুৰিবলৈ বুলি যোৱা হোৱাগে নাই বিহুতে যি যোৱা আৰু তাৰ পিছত পিছত এতিয়া যোৱা হোৱাই নাই
অ সেইৱেটো এনেকুৱা ফেষ্টি মানে উৎসৱ পাৰ্বনতে বা কিবা হেৰিয়াতে যোৱা হয় আৰু বন্ধ এতিয়া পৰীক্ষা দি পেলাই যাব পাৰিবা আৰু উম ঘৰৰ মানুহ
হয়
কেতিয়াবা বন্ধু বৰ্গৰ লগতো গৈ ভাল লাগে ন উম
অ তাকে তোমালোকে বিহুত ফুৰা হল নে?
অ বিহুত ইঘৰ সিঘৰ আৰু নিজৰ মানুহৰ ঘৰত তাৰ পিছত তাত মোৰ মন খাবলে
এতিয়া কলৈকো যোৱা হোৱা নাই আৰু?
এতিয়া এনেই এ ধৰা অ মাজত তে যোৱা হৈছিলে আৰু গুৱাহাটীখনত অকমান ফুৰা মানে এটা কামত যাই পেলাই তেতিয়া ফুৰাও হ'ল আৰু বাহতৰ লগত
অ কি কি চালা গুৱাহাটীত জুবিন ক্ষেত্ৰলৈ গ'লানে?
অ জুবিন ক্ষেত্ৰ পাৰ হৈয়ে যায় নহয় তাতে অ গৈছো আগতে বাৰু বহুত বাৰ ৰাস্তা দিও গৈ মানে অহা যোৱা হৈয়ে থাকে যে তাৰ তাৰ পিছত তোমাৰ গুৱাহাটী ত চোৱা হৈছে বাৰু মই কিছুমান বস্তু এতিয়া যাওঁতে ধৰা সেই নতুন যিখন উম পাৰ্ক এখন খুলিছে ন সেই সতীৰাধিকাত তাতে যোৱা হ'ল।
হয় হয় সোমালা তাত কেনেকুৱা লাগিল
ভাল মানে বহুত দীঘলকে
মোৰ হে তেনেকে ওলাই যোৱা নহয় যে তেনেকে সোমোৱা হোৱাই নাই৷ মই আচলতে সেইটো ৰাচ যদি অহা যোৱা কৰি থাকো যদিও তেনেকে ফুৰিবলৈ বুলি গৈ পেলাই সো সোমোৱা সোমাবলে সময় নিমিলেগে সদায় মানে যাম যাম কে থাকিয়ে যায়
অ সেইটোয়েতো মানে আৰু কলেজী যোৰা টো মানে অলপ কমেই হয় আৰু পৰীক্ষা ইটোৰ পিছত সিটো আহিয়ে থাকে
সে আক এতিয়া আকৌ এক্সজাম পিছত আৰু যিহে গৰম পৰিব৷ কোৱা অ কোৱা
উম
হয় কোৱাচোন কি কৈছিলা?
অ মই কৈছিলো হেৰি অ ৰ'বা মইও পাহৰিয়ে গৈছো৷
অসমৰ কথা কিবা সুধিছিলা
অসমৰ বোলো বাহিৰতো গৈছা নে? নে অসমৰ কবাত ক'বাত গৈছা চাগে ফুৰিবলৈকো
অ অসমৰতো প্ৰায় এনেকে জেগা হিচাপে মানে অসমখন প্ৰায় ঘুৰিছোৱেই কিন্তু টো এনেকে ফুৰিবলৈ বুলি নিৰ্দিষ্টকে খুব তু কমহে যোৱা হয় কামতহে ইফালে সিফালে অহা যোৱা কৰি থকা হয়৷ ফুৰিবলৈ বুলিয়ে কম যোৱা হয়, অসমৰ বাহিৰলৈ গৈছো৷ গৈছো যদিও খুব কম৷ ধৰ্মীয় জেগা কিছুমানলৈ গৈছো বাৰু
অ সেইবোৰত গৈ ভাল লাগে আৰু মোৰো মানে তোমাৰ অসমত ফুৰা হৈছে তাৰপিছত ইটো সিটো জেগা ঠাই আৰু তাৰপিছত অসমৰ বাহিৰত মানে সেই উত্তৰ পূৱতে আৰু ধৰা শ্বিলং গৈছো অৰুণাচল তেনেকা
অ বৰ ভাল লাগে মইও গৈছিলো যোৱা বছৰ এবাৰ কিন্তু যোৱা হোৱা নাই এতিয়ালৈকে চাওঁ যদি সময় সুবিধা জামিলে
অ এতিয়া তাকেতো পৰীক্ষা শেষ হ'লে যাব পাৰিবা আৰু উম
পিছে অসমৰ ক'ত ক'ত অ সেয়াই মেঘালয় যাবলে ভাল হৈছে গৰমো
অ তাকে এ অসমৰ তোমাৰ মই ক'বলৈ গ'লে ধৰা সে অ একদম ধৰা হে তিনচুকীয়া গৈছো কিন্তু মানে তেনেকে ফুৰিবলৈ যোৱা নাই আৰু ধৰা মানুহৰ ঘৰত তেনেকা নিজৰ গৈছো
হয় তিনিচুকীয়াত আক টিলিঙা মন্দিৰো আছে আছে নহয়
অ সেইটো টিলিঙা মন্দিৰ যোৱাই হোৱা নাই মানে নাই নাই সেইফালে যোৱাই হোৱা নাই তিনিচু তিয়া পুৰা নপৰে আৰু মানে মই দুলীয়াজানলৈকে গৈছো আৰু
হয় বাকী শিৱসাগৰৰ কথা কৈছিলা কোৱাচোন
শিৱসাগৰত তোমাৰ হেৰিয়াত এডুকি বুলি কয় গৈছোঁ তাতে মোৰ নিজৰ মানুহও থাকে আৰু ত তাতে ধৰা সৰু পৰাই চাই আৰু চাৰু হেৰিবোৰ। অ ৰংঘৰ কাৰেংঘৰ ন তলাতল ঘৰ জয়সাগৰ পুখুৰী
হয় আমিও সেই মইও সেই সৰুতে যোৱা এতিয়া সেইটো ৰাস্তাই অহা যোৱা কৰা হৈছে যদিও কেতিয়াও সুমোৱাই নহয় ফুৰিবলৈ বুলি তেনেকে শ সময় নিমিলে
অ আজিকালি মানে মানুহ বিলাকৰ ব্যস্ত জীৱন আৰু মানে তেনেকা সময় নহয় ধৰা কথা বতৰা ধৰা ফোনত মেছেজত কেতিয়াবা কৰা হয় আৰু ন লগ ধৰা বা হেৰিও মানুহৰ কমি গৈছে আৰু সেইটোয়ে
আজিকালি ডিজিটেলৰ যুগ অ সেইয়াই আৰু প্ৰত্যেক কৈ প্ৰতয়েকে। নিজৰ নিজৰ কামত ব্যস্ত আজিকালি কাৰো সময়ো নাই দিব কাৰণে
ভালো ন, এনেই থকাতকে মানুহ বোৰ ব্যস্ত হৈ থাকিলে ভালো চব ফালৰ পৰা।
সেয়াও হয়, পিছে ফুৰিলে মনো ভাল লাগে।
উম সেইটোৱে যে কৰিব লাগব
শিৱসাগৰত আচলতে। বহুতখিনি চাবলগীয়া জেগা আছে বাৰু, কিন্তু সৰু ল'ৰা ছোৱালীখিনি বাৰু স্কুলৰ পৰাও বহুতো যোৱা দেখোঁ। লৈ যায়। ফিল্ডৱৰ্কৰ কামতো বহুত খিনিও যায়। অ',
সৰুতে আমিও এবাৰ গৈছিলো।
অহ', স্কুলৰ পৰা চাগে অ, অ, তাকে ভালো লাগে ন বুধে লগৰ খিনিৰ লগত একেলগে।
মইবোৰ এতিয়া আৰু।
নাই আৰু, তেতিয়া তেতিয়াৰ দিন বোৰ বেলেগ আছিলে আৰু ন? তেতিয়া মোবাইলৰ যুগ নাছিলে, তেতিয়া মানুহৰ লগতে ন খেলা ধূলা তেনেকা। উ
আজিকালি অ', তাহাত তে সকলো আজিকালি খেলা ধলাও খুব কমেই কৰে, আগতেতো স্কুলৰ পৰা আহি আমি চিধা খেলিবলৈ যাওঁ।
অ সেইটোয়ে আজিকালি আৰু সৰুৰ পৰাই একদম', সেইটোৱে, আজিকালি আৰু সৰুৰ পৰা একদম মোবাইলটোৱে আৰু মানে এবছৰ নোহোৱাৰ পৰাই আজিকালি উম
সকলোৱে মোবাইলতে ব্যস্ত।
অ', খোৱাৰ সময়তো মোবাইলতো দে খুৱাই খা খোৱালেহে খায় নহ'লে নাখাইয়ে মুখে নেমেলে
হয়।
উম', সেইবোৰ কাৰণত ধৰা তোমাৰ বহুতৰ বহুত সৰু পৰাই চকুৰো মানে সমস্যাবিলাক দেখা
অ', বহুত সমস্যা দেখা দিছে, আজিকালি মানুহৰো ইমান বেমাৰ
অ', বাপৰে কেনেকুৱা তোমাৰ ইটোৰ পিছত আৰু বিশেষ মানে ধৰা মহিলাজনিত হেৰিবিলাক বেমাৰবোৰ বেছিকে হৈছে ন? নতুন নতুন বেমাৰ যি উম', খোৱা বোৱা, জীৱন শৈলী ধৰা আমাৰ আজিকালি সেই উঠাটো ধৰা আগতে মানুহে পুৱতি নিশা ধৰা, অ কি একদম ঘৰত এনেকুৱাতেও উঠা হয় আৰু ন? বেলি
স কোনো সময়মতে আজি আজিকালি নচলেই সকলোৱে আৰু খোৱা শোৱা সকলো খেলি মেলিয়ে সময়সীমা কোনো নাই বুলিয়ে ক'ব। পাৰি।
নাই -নাই অ'সেইটো কাৰণে মানে।
আৰু খোৱা বস্তু বোৰো ইমান আজি আজি কালি সাৰুৱা।
উম চব বস্তু এ অ' সাৰ দিয়ে মানে একদম কল এটা চাবাচোন কল দুটামান কিনি আনিবা পিছদিনাখনে কলাই হৈ যায়গে আৰু যিকোনো ধৰা তোমাৰ শাক পাচলি। তলি হওক হেৰি হওঁক তোমাৰ যাৰ ঘৰত ধৰা ফ্ৰিজ নাই। তেনেকুৱাতটোতো তোমাৰ থবই নোৱাৰি পিছনাখনে দেখোন একদম পুৰা বেয়াই হৈ যায়
অ' সেইকাৰণে আজিকালি মানুহৰ ইমান বেমাৰ বিভিন্ন ধৰণৰ সমস্যাও দেখা দিয়ে এনেকুৱা ধৰণৰ কাৰণবোৰতে চাগে আৰু
অ সেইটোয়ে আমাৰ ককা আইতাহতৰ চাগে এতিয়াও মানে চকু তকু বা দাঁত চতৰ ইমান অসুবিধা নাই যিমান ধৰা আমাৰে এতিয়াৰ পৰাই বা আমাৰ সৰু খিনিৰে যিমান ধৰা হৈছে ন উম
সঁচাকে এ এই সময় খিনি এইবোৰে বেছি ভুক্তভোগী বাকী ককা আইতাসকলে বাৰু বহুত ভাল খাদ্য খাইছিল বুলিয়ে ক'ব পাৰি ভেজাল নাছিলেই তাহাঁতৰ খাদ্যবোৰত
অ নাই নাই সেইটোৱে তাকেতো তেতিয়াৰ যুগ বিলাকো বেলেগ তেতিয়া হ তোমাৰ লগত
আমি আকৌ কেতিয়াবা কথা পাতিম পাতিম নাএনেকে
অ তাকেতো সেনেকেই ভাল লাগে ন মানুহৰ লগত
হয় হ'ব আৰু ন আজি ছিলে তেন্তে ৰাখিছো
অ অ ঠিক আছে দিয়া ন
অ ঠিক আছে দিয়া
আহ আহ